তাৰপিছত তদা
অ, অ। তাৰপিছতে যাম আও আমি।
অ, কেইজন যাবি?
আমি সেয়া পাঁচজন বুলি কৈছোঁ। আহ মানে কি কৰিম জান', আমি মানে খোৱা-বোৱা খিনি
ব বনাই মেলি লৈ যাবি নে, নে থাত খাবিগে?
বনাই মেলি মানে আমি সেই কিনি লৈ যাম আমা আমাৰ এটা দাম কম আছে যে আমাৰ মেইন টাউনতে। আমা মেইন তেওঁৰ মানে হেৰি কৰি বনাই মেলি লৈ মানে বনাই মেলি কিনি কৰি লৈ যাম।
আমি আমি যাওঁতে তোৰ হেৰি কৰিছিলো এয়া অ'। অ' আমি আমি যাওঁতে যে আমি যাওঁতে তোৰ ৰুটি লৈ গৈছো তোৰ বিশ খন নে বাইশ খন ৰুটিৰ মই পৰঠা লৈ গৈছো।
অ'।
মানুহ ইমান নাছিলে ছয় সাতটা মানুহে আছিলে বিশখন নে বাইশখন ৰুটি লৈ গৈছো তোৰ তাৰপিছত এয়া অ' মাংস বনাই লৈ গৈছো এনেকে হটকেচত। মানে মোৰ আমাৰ মোৰ মানে ভণ্টি এজনী আছে মানে সেই চাৰিআলিত থাকে। ভণ্টি মাকে বনাই দিছে তাৰ পিছত মাংস লৈছো তাৰপিছত সেয়া ৰুটি লৈছ তো তাৰপিছত এয়া ডাঙৰ ডাঙৰ যে টোযে এই মেৰিণ্ডা যে এশ টকীয়া যে সেয়া দুটা লৈ গৈছো আও দুশ টকা দি সেয়াই।
ন আমিও তেনেকে কৰিম মানে।
উম, তাতে কিমানকে তুলিছ?
সেইত তোলা নাই মানেচ মানে মই কৈছো মই ডেৰশ মানে দিম মানে মো মানে অসুবিধা বুলি কৈছো। পিছে হ'ব দে। মই মানে খোৱা বোৱা খিনি বক দিম আও মই দুটামান বস্তুবোৰ লৈ যাম মই নিজে বনাই কৰিম মো নিজৰ ফালৰ পা।
উম ম'ম' চ'ম' যে বনাব পাৰো নহয়।
অ
উম, উম।
ওচ মানে সেই আমি অ মানে বাইক থকা মানুহ কিয় লৈছো আও বাইক নাথাকিলে মান কাম নহব ন বাই থকা স্কুটি থকা মানুহক লৈছো। অকে এনেই ওলোম ঢুলুমকে লৈ মানে নুফু নুফুৰো অশান্তি লাগে ন কিছুমানক লৈ।
অ', অ' যাম মানে স্কুটি চিচকুটি নাই।
অ' সেইটোৱে।
এই বিলাকক লৈ লাভ মোৰো আহি যাব বাৰু স্কুটি এখন মোৰো নাই বাওঁ মোৰ মানে এখন অৰ্ডাৰ দিছো আহিব। তেতিয়া মইয়ো যাম চাগে কাৰোবাক লৈ পেলাই।
যাবি যাবি।
যাই বা প্লেন এটা বনাব লাগিব তই গ'লে ওলাবি।
নাই ভাই মই নাযাওঁ মই এবাৰে যি যাওঁ আও যোনখিন জেগাত যাওঁ মই মানে এবাৰ যোৱাৰ পিছত মানে সেইখিন জেগাত নাযাওঁ।
ত্যাগ কৰি দিয় নেকি?
মানে মোৰ বেলেগ বেলে মানে বেলেগ অলপ জেগা যাব মন মানে একেখিনি জেগা কিমান চাই থাকিবি
সেইটো হয় বাৰু বেলেগ বেলেগ জেগা চাব মন যায় বাৰু।
অ' এটা হ'ব এতাতে এতিয়া চাহ। ত এটা বস্তুকে খাই খাই আমোৱাই যায় মই সেইকাৰণে বেলেগ বেলেগ বস্তু সোৱাদ লব লাগে ন।
অ' সেইটো হয় হয়।
খেৰ তেনেকুৱা নিচিনা মানে।
উম, বাট বাকীটোৰ হেৰি আহ মৌ মানে যোৱাকালি তোৰ গৈছিলো হেৰিত আমচুই গৈছিলো।
অ
আমচৰিত গৈ গা পা ধুলো ধুই পেলাই এইয়া এতিয়া কি হ'ল তোৰ তাতে মানে অলপ মানে অকমান কাজিয়া নিচিনাই হল বুইছ।
ত আপোনোকৰ আমচখন ওচৰৰ হয় ন আমাৰ মানে দূৰ হয় আমাৰ দূৰ মানে বহুতে দূৰ আচোন আমি আও
এ আমাৰ ওচৰতে আমাৰ ওচৰতে মানুহ বিলাকে যে পাহাৰীয়া বাঁহ বিলাক যে লৈ যে আহে যে
অ'।
এই আমচৰিৰ পৰা বা পাহাৰীয়া বাহবোৰ লৈ আহে আমাৰ এইফালে দি চাইকেল লৈ থেলি থেলি আহি থাকে মানুহবোৰ খোচকেজদি
এই কিন্তু এটা, এটা কি জান'? এইবিলাক মানুহে মানে গছ-চছ কাটি কৰি কৰি দিছে আৰু।
এ নহয়। বাঁহটো কাটিলে একো অসু অসুবিধা নাই, কি মানে জান' এইবোৰ পাহাৰীয়া জেগাত মানে অজস্ৰ বাহ, বাহ আছে ন', সেইবোৰ মানে আচলতে যে সিহতে পাতলাই দিব লাগে আচলতে। আচলতে পাতলাই দিলে কি হয়, তেতিয়া আৰু বেছি মানে লাগনটো হয়। বাঁহগছ বেছি দাঠহৈ থাকিলেও বেয়া দেচোন। কাতক কিন্তু মানে এই ডাঙৰ ডাঙৰ যিবোৰতো গছ আছে ন', এইবাৰ যিবোৰ অতীত পুৰণি গছ বা ফল-মূলৰ গছ, সেইবোৰ আচলতে কাটিব নালাগে বা ইনেই অদৰকাৰী কামত তোক কাটিব নালাগে দেই, কিন্তু বা বাঁহ গছটো কাটক বাৰু। কাৰণ এডাল গছ কাটাৰ পিছত ভালহে। বাঁহ গছ যিমান কাটিব সিমান তোৰ মানে বাঁহগছৰ সংখ্যা বৃদ্ধি হয়, জাননে নাই এইটো? অ, গাজবিলাক ওলাই যে। গতিকে বাঁহ গছ। নাই, নাই মই নাখাওঁ কাৰণ এটা মানে গোন্ধ এটা মাৰে যে সেইটো কাৰণে।
মই মানে সেই, এজনী মানে আমাৰ হেৰি আছে যে।
কি?
এয়া। এইয়া কি বুলি কয়? এয়া, মানে এ তাত বগা ছোৱালজনী যে। তাই মানে গাহৰি খাই খুবকে দেই, গাহৰি পুৰিব দিছোঁ তাইক। মানে কৈছোঁ, গাহৰি পুৰিবি ধুনীয়াকে, ধুনীয়াকে। মানে এনেকে পেকিং কৰি লৈ যাবি, এয়া পলিথিনৰ যে পলিথিন মানে নহয় এইটো এলুমিনিয়ামত যে তেনেকে পুৰি কৰি পেকিং কৰিবয়েৰ, কৰিবি। তাৰপিছত মানে আৰু এটা আছে চাকৰি কৰে দেই, সিও লগ সি কৈছে হেৰি হ'ব, সি মানে খাই ভাল পায় বোলে হেৰিত থা এনেকে মানে এনেকে মানে গাহৰি-চাহৰি পোৰাৰ লগত মানে ঠাণ্ডা খাই ভাল পায় বোলে দেই।
উম, হুম।
অ, সিহঁতৰ ঘৰত মানে হেৰিও আছে যে, এইবিলাক সি কৈছে আৰু মই সেইটো নিম। ঠাণ্ডা-চাণ্ডা মই দিম, সি মানে কিবা এটা খুৱাব আমাক মানে কিবা এটা হেৰি কৰিছে বুলি। অ, চাকৰি কৰে। তাক মানে কৈছো পাৰ্টি এটা দিবা বুলি তুমি।
উম, হুম।
তাৰপিছতে আৰু এটা আছে মানে সেটো লগ পোৱা নাই বাৰু। তাই কৈছে একো নহয়, সেটোও তহঁতৰ নিচিনা একেই, ফ্ৰী বুলি।
উম, উম।
আৰু এজনীক কৈছো বাৰু, ইয়া হেৰি যে নয়না যে।
অহ।
তাইকো কৈছো বাৰু। কৈছো মানে কম বুলি ভাবিছো মানে, অহ', কম বুলি ভাবিছোঁ। কোৱা নাই। মানে আমি কথা পাতি থাকোতে এবাৰ কৈছে, আৰু দুটামান মানুহ লাগিছিল নেকি? এনেকে কৈছে। লগটো হ'লে ভালো লাগে দেছোন দুটামান লগ হ'লে।
সেইটো হয়, হয়।
সিহঁতৰ গাড়ী আছে যে দুটা গাড়ী আছে, যাব আৰু কোন যায়।
উম', উম'।
ক'ম যদি ন' যদি ক'ব নিদিয়ে বগী-বগা মোৰ লগৰ বগাজনীয়ে যদি ক'ব নিদিয়ে তেনেহ'লে নকওঁ আৰু, মানে তাৰ মানে ইমান হা!
যোৱাটো নহ'বই চাগে আৰু এতিয়া তোৰ হেৰি ক'লে আমাৰ বিদ্যালয় মহাবিদ্যালয়বোৰ খুলিবই আকৌ অহা সপ্তাহৰ পৰা তোৰ আকৌ কিবা উদ্যোগৰ কাৰণে যি আমাৰ প্ৰশিক্ষন হৈ আছে। তাৰ আকৌ যাব
এ নাই-নাই-নাই আমি বন্ধ বাৰতহে যাম, এই এইবিলাক উদ্যোগৰ কামতটো বন্ধ হোৱা নহয়।
হয়, হয়। মই তোৰ সিদিনাখন গ'লো তোৰ আমচৰি গ'লো, আমচৰিত গা-পা ধুই ঘূৰি আহি পেলাই তোৰ তাতে অলপ কাজিয়াও হ'ল। অকমান মানে কাজিয়াৰ নিচিনা হুলস্থলীয়া পৰিৱেশ এটা হ'ল।
উম।
মানে জানৱে নহয় আজিকালি মানে ল'ৰাবোৰে যি মানে বেয়া বস্তু খোৱা আৰম্ভ কৰিছে আৰু।
উম', উম'।
সেইবোৰ খাই লৈ পেলাই মানে, আমাৰ লগত মানে এনেই মানে ফুটুৱামি মানে অকণমান মানে অভদ্ৰ নিচিনা মানে ব্যৱহাৰটো কৰিলে আৰু। আচৰণটো বেয়া আৰু ব্যৱহাৰ কৰিলে গতিকে মানে। আমাৰ যি লগৰকেইটা গৈছিলে গোটেইকেইটা আমি ইমান ভদ্ৰই ন'। আমি এতিয়া এইবিলাক, এইবিলাক বস্তু আমি মুখত নলওঁ আৰু আমাৰ যিয়ে বেলেগে খালেও যদি আমাক যদি হেৰি কৰে, আমিতো ভাল মনে-মনে নাথাকিম।
কোন তহঁতৰ-তহঁতৰ গোটেই কেইটাইচোন মই জানাততো খায়েই।
নাই, নাই। এই সেইকেইটা মোৰ হেৰি হে, এইয়া তোৰ যিকেইটা মোৰ মানে সেইকেইটা হেৰি মোৰ যি হায়াৰ ছেকেণ্ডেৰীৰ লগত মোৰ যি অকলে একেলগে পঢ়িছিলোঁ সেইকেইটাহে, বাৰু মোৰ স্কুলীয়া লগৰ কেইটা ভাল।
তাৰপিছত তোৰ কি হ'ল, এয়া সেইকেইটা কি কৰিলে। সেয়া মাৰপিতৰ নিচিনা এটা পৰি-পৰিৱেশৰ সৃষ্টি হ'ল। এয়া মাৰপিত হৈ পেলাই মানে, সেয়া আজিকালি জানাই নহয় খায়-বৈয় ল'লে। খায়-বৈয় ল'লে মানে, খায়-বৈয় ল'লে তোমাৰ জানাই নহয় আজিকালি কেনেকুৱা মানে মানুহবোৰৰ এটা মানে হেৰি নাথাকে। টাঙন-চাঙন নহয় মানে মই বুজাইছোঁ যে এইবিলাক কৰিব নাপায় আচলতে। তোমালোকে আহিছা গা ধুবলৈ গা ধোৱা। ফূৰ্তি কৰিব আহিছা কৰা, কিন্তু এইবোৰ ইমান বেয়া-বেয়া বস্তুবোৰ খাব নালাগে আচলতে। খালে পৰিৱেশটো বেয়া হয়। আৰু খায় লৈ পিনে য'তে ত'তে মানে য'তে ত'তে তোমাৰ বটলবোৰ তোমাৰ পেকেটবোৰ পেলাই-পেলাই থৈ
অহ হয় বাৰু। এতিয়া মানে আমি য'ত যাম তাৰমানে তাৰ লগতে বাগানো আছে, মানে বাগান যে চাহ বাগান।
হয়-হয় আছে-আছে।
অহ, চাহ বাগানো আছে মানে আমিও জলবা মানে নোমাই ধৰ তহঁতৰ নিচিনাই মানে জেগাখিনি অলপ।
হয়।
মানে বহুত পাহাৰীয়া, তাত মানে হাতী-চাতি ওলাই বুলি শুনিছোঁ কিন্তু মানে মানুহ থাকে ন' মান।
হয়, হয়।
উম, তাত মানে ধুনীয়াকে চাংঘৰ-তাংঘৰ আছে মানে, ধুনীয়া ফটোশ্বুট কৰিব ধুনীয়া, এই বগা ছোৱালী জনী মানে মানে বৰ ফটো উঠি থাকে। তাই মানে কৈছে মই যামেই মানে যেনেকে নহওক ফটো দুখন মান উঠি, আজিকালি তাই মানে ৰিলচ কেইটামান বনাই আনিবগৈ বোলে, বোলো মোকো ধুনীয়া ধুনীয়া ফটোকেইটামান উঠাই যাবি এই তাৰ মানে এই ইজনী ছোৱালীজনী মানে হেৰি এয়া যোনটো ল'ৰালৈ যাব সেই ল'ৰাটোৰ মানে ডি এছ এল আৰ এটা আছে।
অ', অ'।
ডি এছ এল আৰটো লৈ যাব বোলে। ম বোলো হ'বদে ধুনীয়াকে ফটো চটো উঠাবি। মানে তাই বোলে ফটো শ্বুট কৰিব শাৰী এখন লৈ যাব বোলে, তাই মানে বহুত ফটোৱা আৰু।
ৰিল চিল বনাই থাকে দেখি থাকো বাৰু।
উম।
আজিকালি মানুহৰ চচিয়েল মিডিয়াত ইমান এক্টিভ থাকে আৰু মানে আমি আচলতে আমি তেতিয়া মানে এইবোৰ আচলতে বুজিয়ে পোৱা নাছিলো কিনো বস্তু।
ময়ো নকৰো এইবিলাক আজি কালি লাহে লাহে কৰিছো মানে পৰিস্থিতি সাপেক্ষে মানে কিছুমান কাম কৰিবলগীয়া হয় ন', সৰু কিছুমান কাম কৰিব হয়নে, কিছুমান বস্তু কৰিবলগীয়া হয় আৰু ব হেৰি নাই উপায় নাই। তোৰ সেই একাউন্ট আছে নে নাই এতিয়া তোৰ একাউন্ট
অ', আছে আছে, নতুনকে এটা নতু নকে এটা সৃষ্টি কৰিলো আগত মানে বহুত মানুহবোৰে হেক চেক কৰি ফুৰে বুজিছ।
অ'।
গতিকে কোনে জানো হেক কৰি থাকে এ এতিয়া মানে একাউণ্টো সেইটোকাৰনে সেইটো ব্লক কৰি চব উৰাই দিলো এয়া নতুনকে এটা খুলিছো ভালকে। ভাবিছো সেইটোত অকল মানে কাকো ফল' চল' নোৱাৰ মইতো কালি মই মানে অকমান চলপ মানে অলপ চলপ আৰু গান গাওঁ আৰু মানে ভালে বেয়াই।
উম।
এ সেনেকুৱা ভিডিঅ' কেইটামানকে এৰি থাকিম আৰু।
আচ্ছা
কাকো ফ'ল চ'ল হয় কৰিছো কেইজন চিনাকি কেইটা কৰিছো।
উম, উম।
ত
আৰে ময়ো তেনেকে মানে সেই এনেকুৱাই আৰু আৰু কাকো ফ'ল চ'ল নকৰো বাৰু তেনেকে।
অ' অ'।
আজিকালি ক'ৰো কেইতামানক দেই মানে জানকো যাক ভাল লাগে মই তাক কৰো মানে।
ফ'লৱাৰ্ছটো আচলতে বাঢ়িব লাগে, মানুহ চা চিনাকিটো হোৱাটো আচলতে ডাঙৰ কথা, হয় নে নহয়? ছচিয়েল মডিয়াত আচলতে ছচিয়েল মিডিয়ো বেয়া বস্তু নহয়, কিন্তু ছচিয়েল মিডিয়াটোট আচলতে তই এতিয়া যিমান তই এক্টিভ থাকিবি আজিকালি ছচিয়েল মিডিয়াৰ পৰা পইচা ঘত দিব পৰা যায় ন', বহুত ধৰণৰ সুবিধা পোৱা যায়।
অ', কিন্তু ছচিয়েল মিডিয়াৰ পৰা পইচা ঘটাটো এটা মানে এইটো উচিত ধন বুলি মই নাভাবো।
কি বোলে
ছচিয়েল মিডিয়াৰ পৰা মানে যোনবিলাক পইচা ঘটা যায়।
হয়।
মানে উচিত পৰিমণৰ ধন বুলি নাভাবো।
হয় হয় সেইটোৱে, আ তোমাৰ কিছুমান তোমাৰ বহুত অ', বেয়াও থাকে তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ চাইবাৰ হেৰি কাম ক্ৰাইমত তোমাৰ পৰি যোৱা যায় তোমাৰ, নথি পত্ৰবোৰ চব মানে হেক কৰা যায় তেনেকুৱা নিচিনা বহুত মানে আছে আৰু, উম
প্ৰত্যেকটো কথাই মানে কয় ন', মানে লগে লগে ফটো দিয়ে মই অমুকত গ'লো তমুকত গ'লো, মানে কিছুমান মানে চে চাই থাকে, সেইকাৰণে। বাকী তেনেকুৱাই আৰু। তই এতিয়া কি কি কৰি আছ মানে তাত এতিয়া ভিডিঅ' চিডিঅ' কিবা দিছ নে নাই? হেল্ল'। শুনিছনে তই? হেল্ল'। অ' মই শুনি থকা নাই বাৰু। উম, উম, তই শুনি আছ যদি ভালে আছে। দে ৰাখিছোঁ নহ'লে, অ' হ'ব।